হেল্ল'? হেল্ল'? হেল্ল'? অ' শুনিছে নে নাই? শুনিছোঁ অ'। অ'। কি - কি কৰি আছে? একো পোৱা নাই। এনে আছোঁ। আপুনি কি কৰিছে?
মই অ'- ছোৱালীয়ে কিবা এটা খায়। তাৰপিছত এ- দোকানলৈ গ'ল, দোকানখন বন্ধ। সেই তাকে আটা গুৰি আছিলে, পিঠা এটাকে বনাই দিছোঁ।
অ' - অ'।
তোমালোকে খালা নাই?
উম, নাই খোৱা। বনাইহে থৈছে।
অ' এবাৰ খালে খাবলৈ মন নাযায় চোন। মই নাখাওঁ। সিহঁতি খাব ব। মই হেৰি নেমু চেপি চৰ্বত বনাই খাই দিলোঁ।
অ'।
তো তেতিয়া নাখাওঁ আও।
অ।
গা গধূলি হে ধুম।
এনেকে।
পিঠা গুৰি খুন্দি হ'ল।
নাই হোৱা পিঠা গুৰি খুন্দি আছে আমাৰ এতিয়া।
ঢেকীত খুন্দিছে নে কি।
ঢেঁকীটো আছে অ। এই অকল মিক্সাত দিবলে কাৰেণ্টটো নাই যে।
আহ অ।
সেইটো কাৰণে।
সেইটোয়ে। আমাৰ আক এইফালে ঢেঁকী উঠিলেই মেচিন পিছে।
অ মেচিন আমাৰ ফালেও আছে কিন্তু সেই কাৰেণ্টটো নাই যে সেইটোকাৰনে সেই আকো।
আমাৰ এডোখৰ ঠায়ে ঠায়ে টো কৰে। ঘৰ মানে ঢেকি আছে। আজিকালি আৰু ঢেকিত মানুহে বস্তু খুন্দি নেখায়েই।
তাকেহে।
আগক নাই দেখি খুন্দিব।
আমাৰ মোক ঢেকী দি নাপাওঁ এইহত। বিহু আহিলে এই বৰা চলকেইটাই যি মানে ঢেঁকীত পিছোৱা হেৰি খুন্দাকে হয়। বাকী চব মেচিনতে।
উম। আমাৰটো সেই বৰা চাউল ছ চাল বুৱাও সেই । মিলতে অ কি কয় ঢেকীয়ে খুন্দা হয় পিঠা বনাবলে।
উম।
সেইয়া কথাটো।
মই ঢেঁকীত খুন্দিলে ভাল লাগে পিঠাগুৰি কেইটা যে ঢেঁকীত খুন্দিলে নিচিনা কেতিয়াও নহয়।
সেইটো আকৌ খালি বনাবলৈ হ'লেও কেতিয়াবা। উম। মো কেতিয়াবা খালি বনালোহি দেখিহ কেখোন।
তাকেহে হেবোতে মানুহে ৰাতিপুৱা চাৰিটা পাঁচটা চাৰে তিনিটাৰ পৰা ঢেঁকী শব্দ। ক বোলে।
অ সঁচাকে আগতে মানুহে ঢেঁকীত ঢেঁকীত চাউল বানী। ভাত বনাই খোৱাই আজি।
উম দে ঢেকি তো দে ধান বানিবলে,। হয়ে আও হ'ল আও।
সেইটো কাৰণেতটো হেৰি হৈছে ন। আজিকালি মানুহবোৰ যিমানে এলেহুৱা হৈ হৈ গৈ আছে সিমানেই।
সমানে বেমাৰে পাই পাই গৈ আছে। সেইটো পিছত‌‌ সেইটো বেমাৰ সেইটো পিছত সেইটো বেমাৰ। অন্য মানুহৰ বেমাৰো নাই দুখো নাই ভাগৰও নাই কষ্টও নাই। আজিকালি মানুহ। অকণমানতে ভাগ লাগে না বৰষুণত থাকিব পাৰে না ৰ'দত। নাই কিবা কাম কৰিব পাৰে ভালকে।
আগৰ দিনা মানুহে একদম ৰাতিপুৱা সেই পোহৰ নহও তেই উঠিব। উঠি মেলি কাম বন কৰি ধান বানি ভাত বনাই হনে। আজি কালি। আঠটা বাজিলেহে উঠে মানুহ বা সাতটা বাজিলেহে উঠে।
অ।
উঠিব একদম। অ আজিকালি পাচলিও স সাৰ দিয়া পাচলি। সেই কয় আগত। নহয় আগতে ঘৰতে পাচলি খেতি।
সৰিয়হ ঘৰতে কয ঘৰতে পিছা তেল আজিকালি আকৌ চবিবোৰ কিনা তেলহে তেল বোৱত বা কি থাকে?
ঘৰত কৰা সৰিয়হ তেল খাবলৈ পাও বাউ অলপ হ'লেও মানে গোট বছৰতো নহ'লেও বাকী পাচলি পচলা চবতো কিনাই
উম সেইবোৰে আজিকালি মানুহবোৰ
দিনক দিনে বস্তুৰ দামহে যি এবাৰ বাঢ়িলে মাত্ৰ কমাটো সুন নামেই নলয়
উম সাৰ দিয়া বস্তুবোৰ খাই খাই অনুভৱ বেছি
এতিয়া নাখালেও উপায় নোহোৱা হল নহয় আকৌ বস্তু কৰিলেও নোহোৱা হল পৃথিৱী তেতিয়া কৰিবা কি?
তাকে। এতিয়া হলেও নো কি হ'ব এইবাৰ আলুবোৰ ইমান গেলিলে। কিনো বেমাৰ হ'ল সৰু সৰু অকমানি অকমানি পোক উই পোক নিচিনা।
অ পাই বহুতো আলুবোৰ তেনেকে গেলে কিনো হয়। কথাকবই নোৱাৰ আগতে শুন ভালকে থাকে আজিকালি নুনিব আলু বু থ'লে আৰু শুন চ গেলি গেলি যায় আমাৰ বও না যোৱা বাৰও দেই
আমাৰ ই আমাৰ ইয়াত অৱস্থাই নাই।
লৈয়ে বহুতৰ গেলে
উম আমা এইবাৰ পাঁচ কুইণ্টেল মান আলু লোকচান হৈ গ'ল৷ কঠিয়ালেও শকে থৈছিলে আছিলে কঠীয়া সময়ত বেছি মেলি, এ কৰে নহয় অকমান। ভালেমান কৰে তাৰ পৰা আকৌ হেৰি নহয়
এইটো কি কয় অলপ বেছিলে তাপা আকৌ সেই কঠিয়ালে হেৰি কৰি মেলি বেচি মেলি কঠীয়া সময়ত দামতটো বাঢ়ে যে বেছিম বুলি থৈছিলে তাৰ পৰা গেলি গুচি গ'ল এতিয়া নিজৰে খেতি কৰিবলৈ দেখোন কঠিয়া হয় নে নহয় ঠিক নাই।
তাকে ইমান কষ্টকে সেই ৰ'দে, বৰষুণে আলু বা খান্দি মেলি বাচি গুই থৈ এনেকে গেলিবলৈ হ'লে বাও কেনেকুৱা লাগে বাও।
উম
এ হেৰি ভৰাই থব লাগে এই নেমু পাত যে নেমু পাত আৰু মহানিমৰ পাত হ'ব লাগে। তেনেকে ভৰাই থ'ব লাগে এই কঠি কঠীয়া আলুত। আমাৰ তেনেকে ভৰাই ভৰাই থৈ দিয়ে আৰু এই ভঁৰালত নথৈ ন এনেকে ওপৰত মানে বান্ধিহে থয় এ' বান্ধি থোৱাৰ কাৰণে নেকি এনেই নাজানো সেয়ে ভাল হৈ থাকে।
অ আমাৰো ভৰা ল নথয় এনেই ৰুম এটা আছে যে ৰুমটোতেহে ঘূৰাই থয়।
অ আমাৰ হেৰিয়তো এনে ওপৰত মানে আলু বস্তা যে আৰু বস্তাত ভৰাই পেলাই ওপৰত ওলোমাই বান্ধি থই আমাৰ ইয়াত বহুতৰে গেলি যায় আলু কাৰো নাথাকে কিন্তু আমাৰ ধুনীয়াকে একদম থাকি যায়
উম। এই ৰঙালাও সেই তেনেকে গেলি-গেলি যায় এইবাৰো সেইটো কাৰণে সি আগতীয়াকে গোটেই খিনি বেচিয়ে দিলো৷
উম ঘাম ওলাব লাগিছিলে
লাগিছিল ন শেহতীয়াকে লাগিছিলে বাও হ'লেও লাগি
উ অ মই ইমান দিলো ৰঙালাও সেই আগ খাবলে হ'ল আও ওলালে দে এটা কতো নালাগিলে শেহতীয়া হ'ল কাৰণে নে কি এনেই ঠিক নাই
আমাৰ দুখন লাগিলে ইয়াত আমাৰ তাত আকৌ আগতীয়া হল ইয়াত আকৌ শেহতীয়াকে যথেষ্ট লাগিলে।
আমাৰ নালাগিলে, গছবোৰ বাগৰিলে আগবোৰ খালো ঢেৰ খালো আগ, কিন্তু হেৰি খাবলৈ নহলে আও। গোট দে বেলেগৰ পৰা আনি পেলাই দুটা তিনিটা তেনেকে ৰঙালাউ গুটি তে পেলাই থৈ দিছে।
অ। বতৰতো কিনো হৈছে ৰ'দ দিছে বৰষুণ দিছে আও উপায় নাইকিয়া
তাকে আমাৰ ফালে নাই এতিয়ালৈকে বৰষুণ সৰা নাই
এনেকে দি উম। এ এনেকে বতৰৰতো হলে বাম খেতি বোৰ নহয় নহয় এইবাৰ
বাম খেতি নহয় চব জ্বলি যায় ন বছি বৰষুণ হলে বস্তুবোৰ জ্বলি যায় ন হেৰিবোৰ৷ বষুণ পাওঁতে পাওঁতে ৰদ ভাৱ নাপাওঁতে
উম হেতুকে।
আমাৰ বাওঁ পাচলি নামতহে তিহুহে আছে বাকী নাই বাৰু নাই যদিও অভাৱ নাই। এই ইহঁতৰ ঘৰ পৰাও দিয়ে যে অ প্ৰতিটো সপ্তাহে সপ্তাহে দিয়ে পঠিয়াই আকৌ যোৱালে বোলো সেই আনি যে- ইটো সপ্তাহৰ পৰা সিটো সপ্তাহ জুৰি যায়গে
উম তাকে। মানুহ বিলাকক কিনি হ'ব আও এইবোছ চাপ অ আজিকালি মানুহ বিলাকে খেতি বাতি কৰিবলৈ এলাহতহতে অ শুনিছা নাই
শুনি য-
শুনিছে নাই অ মানুহ বিলাকে বোলো খেতি বাতি কাম কৰিব কাম কৰিবলৈ এলাহ যহতে বোলো সেই বস্তুবো মান লুক খাই খাই গৈছে আৰু সেইবিলাক মানুহে আও
আমাৰ আগতে বোলে কিমান খেতি কৰে, ধান, মাহৰ পৰা ধৰি মানে বাৰ মাহ থাকেই খেতি, এতিয়া অকল আও ধান খেতিটো হে সৰিয়হ অকমান কৰে আও।
উম সেইটোৱে আগতে মানুহে খেতি নোগোছেই আজি কালি
উম।
দুদিন মানত আগতেতো কেঁচা ঘৰ আছিলে বাঁহৰ ঘৰ নোৱাই চাই। কন খে আছে আজিকালি আকৌ সেইবোৰ নহয় নহয়। আজিকালি প
আজিকালি কেঁচা ঘৰ হয় হেৰি মানে দেখি দেখিবলৈ নোহোৱা হ'ল কেঁচাৰ ক'ততোৱেই নাই
আৰু খেৰ ঘৰটো যিমান ঠাণ্ডা যিমান চেঁচা
উম টকৌ পাতে চোৱা আজিকালি সেইবোৰ ঘৰ নাই উম। তাকে আগৰ দিনৰ সেই ঘৰ বোৰে ভাল লাগে এইটো কি কয় তকৌপাতে চোৱা খন খে চোৱা নোৱাই চোৱা
আজিকালি সেইবোৰ নহয় আজি
আজিকালি নৰা ঘৰ হিৰহ ঘৰ দেখিলে মানুহে হাঁহি বহে তাৰ উপকাৰ অপকাৰতো মানুহে নাচাই নহয়।
সেইটোৱে তাই হ'ল বোলে আও। চাগে আগৰ দিনবোৰ এতিয়া সেই কিমান পৰিয়ালবোৰ লগতে থাকে হয় নে, যৌথ পৰিয়াল ডাল ধৈ লৈ পেলাই।
ককাই বাই আজিকালি আজিকালি ককাই ভাই
আজিকালি বিয়া পাতা এবছৰ খুব বেছি থাক নহলে বেলেগ হ
অ সঁচাকে আগৰ দিন আগৰ দিনত কিমান বছ লেটকে থাকে। এতিয়া আমাৰ আগৰ আইতাহঁতে কি এতিয়া কয় নহয় গোটেই পৰিয়ালৰ লগতে আছিলে বাবাহঁত জন্ম হোৱালৈকে তাৰপিছৰ পিছত বেলেগ চাগে
অ।
চব লগতে থাক লগতে থাকিলে ভালো লাগে বিপদে আপদে পা- অ সেইবোৰ হয় নাই বাও সেইবা আজিকালি আকৌ সুজিলা নহ- অকলশৰীয়া হ'লে সেই কেতিয়াবা বেমাৰ যাৰ তাৰ হলে বা কিবা এটা বিপদ হলেই দিগদাৰ কিন্তু মানুহে আকৌ খেলটো বুজি নাপায় নহয়
আজি কালি বেলেগ হৈ ওচৰত থাকিবলৈও নহয় কেনেকে উ মা চতি চতি অকণ আঁতত লৈ পেলাই ভালকে টাউনলৈ ওলাই যাওঁ আঁতৰলৈ যাওঁ। এই টোৱে মানে কিবা এটা হলে আহ বুলি কলেও মানে আহিবলৈ চিন্তা কৰিব। তাৰ ওচৰতে বেলেগ হলে কাষ সদায় থাকিলেও বোলে বেলেগ কথা কিবা এটা হৈছে আহ বুলিবলৈ দমাৰি আহক
আজি গালিকে বুহি নাই অ আগৰদিন নিচিনা
নবাৰ ইহঁতি ভেদাইলতা এনে ধুছিলে?
অহ
এ পিচিবলে আহিছে
তাকে ভেদাইলতাটো খাব লাগে তাকে খাব লাগে পেটৰ কাৰণে বহুত কমে
উব পাৰি অ এইবোৰ বস্তু খাব লাগে এতিয়া সেই কালি মাগুৰ মাছ আছিলে ভালেই আছিলে আজি পুৱা হ'লে আজি ম বনাই দিলোহেঁতেন তাৰ সতি
ভেদাইলতা নৰসিংহ মানিমুনি
এতিয়া পিচি ৰাতি আলুহতে বনাই দিওঁ নে আছা
আজিকালি মানুহে সেইবোৰ নাখায় কিন্তু- খালে কিমান ভাল।
অহ।
ভেদাইলতা মানিমুনি নৰসিংহ সেইবোৰ খালে যে কিমান ভাল আজিকালি মানুহে বনশাক শাক নাখায় বনশাক চিনিয়ে নাপায়।
নাখাই আজিকালি বন শাক মই আকৌ বন পাচলি খাইও ভাল পাওঁ বা এইবোৰ এই মানে মানিমুনি ভাবিলে এইবোৰ খাই ভাল পাওঁ